শ
অ ফি কি কৰিছা?
এ আৰু বা মই ভাতো বনাই আছো।
আপোনাৰ নম্বৰটো পায়ে বোলো বা ইমান দিনৰ মূৰত ফোন কৰিছে।
নহয় সি তুমি তেতিয়াই এদিন হেৰি সুধিছিলা যে মোক এই কিবা মায়ে আচা কৰা কথা যে সুধিছিলা অকসমান মনত পৰিল পৰি পেলাই বোলো বনালে নে নাই সুধো মই ভাতো বনাই আছো বাৰ
অ অ হেৰি ৰ'দত দি থৈছে যে উম তাৰপিছত আজি বনাব এই ৰাতিহে আৰু
আজি বনাব অ মই বোলো বনালে নে নাই নে বোলো
আপুনি কোৱা মতে মই আপোনাক আৰু এটা কথা সুধিম বুলিয়ে ভাবি আছো কি এ আপুনি যে বনাইছে পনিৰ চবজ কন সেইক বোলো কেনেকে বনাইছিলে
পনীৰ পনিৰ বনাব নাজানা জানো জানা ললে মায়ে জাইছো ন তোমালোকক
এ জানো আপুনি পনীৰো ম ভাল বনাই মাছো ভাল বনাই এতিয়া কোনটো দুইটাই কওক আৰু আৰু বেছিকে ভাল বনাই তিলপিঠা
সেই ৰবা মই আজি তাৰমানে মোৰ ভাত বনোৱা দেৰি হল কিয় গম পাইছা জানো এতিয়া
অ কওকচোন
এ মই মিক্সিতে খুন্দো মানে চাউল কেইটামমান তিয়াৰ থৈছিলো বেছি নহয় তিনি টেমা বৰা চাউল তাৰপিছত সেইকেইটা দিয়ে অৱশ্যে সেইটোও হয় অ ন মই মিক্সিত থাক কেজিক খোনোৱে এক
মই যে মাক কও গম পাইছে নে আপুনি যে সেই এ তিল পিঠাটো বগা কৰি কৰি বনাই মই কিন্তু সেইটো প্ৰথম আ আপোনাকে দেখিছোঁ সঁচাকে কৈছো আপুনি যে একে তিলৰ বাকলি টো ৰে বনাই বেলেগক মই আকৌ তেনেকে বনোৱা দেখো পানায়
বহুতে হেৰি তিলৰ চুকুৰাতটো নুঠায়
নুঠাই নুঠাই আমাৰ মাহঁতেই নক কৰে
আমাৰ মাহতে আগতে কয় যে মানে অপকাৰ কৰে বুলি কয় চুকুোৱাটো সুঠি কিন্তু ফাইবাৰ থাকে যে আচলতে কিন্তু ফাইবাৰ জাতীয় বস্তু নমাৰ হহৰ চুকুৰা তিলৰ চুকুৰা
অ আমাৰ দেউতাই স সিদিনাখন মানে কি হল কৰবাত দিওঁতে বোলে খাওঁতে বোলে একো হোৱা নাই বুলি কৈছিলে এনেই আমাৰ মোৰ দেউতাক এই তিল খালে অপকাৰ কৰে তাৰ পিছত আৰু মায়ে বনালে আৰু ঘৰত আৰু খাই দিলে ন এটা গৰমে গৰমে খাই ভাল পালে আৰু এটা খাইে খাই লৈ পেলাই আৰু গোটেই একদম হেৰি হৈ গন্ধ গম পাইছো নাই
কি হল
একেবাৰে এলাৰ্জি উঠি গ'ল নহয় ডমলা দমল হ পাক অ গোটেই খজুতি গাত একদম তট মই আকৌ ঘৰত নাছিলো ঘৰত নাথাকো এতিয়া মোক ফোন কৰিছে এতিয়া কি হ'ব মই কি হ'ব তাৰপিছত খুৰীয়ে কিবা এটা টেবলেট কৈছিলে সেইটো দিলে অ অকণমান এলাৰ্জিৰ কাৰণে এই যে চৰ্দি এলাৰ্জি হয় যে পানী লগা এলাৰ্জি সেইটো টেবলেট দিলে নামটো পাহৰিছিলো মই অ অ অ অ হেৰি চেত্ৰিজিন চেত্ৰিজিন চেত্ৰিজিন অ সেইটো দিলে অ সেইটোৱে সেই এইতয়ে কিন্তু কামত নিদিয়ে তাৰপিছত আকৌ মই কৈছো বেলেগ ঔষধ বেলেগ ওৱান এইটটি টো আকৌ বহুত ভাল মইয়ো আগতে খাইছিলো এলাৰ্জি দিওঁতে সেইটো খোৱাৰ পিছত তাতে একদম মানুহতো একদম ক'ব নোৱাৰা হৈ গৈছে নহয় গোটেইটো তত পোৱা নাই মানে এটা পাউদাৰ শেষ হৈ গ'ল
দেউতাতো হেৰিও আছে এঁ চুগাৰো আছে
চুগাৰো আছে অ কিন্তু কৰ'বাত খাওঁতে নাই হোৱা বুলি কৈছিলে হয়তো চাগে তাত পৰিমাণটো কম আছিলে বা কিবা এটা আছিলে নহ'বও পাৰে তাই দেউতাই গমো নাপাব পাৰে কিন্তু মানে একদম দম দমৰাত কোমল হৈ গ'ল গোটেই মানুটো ফুলি পেলাই
ইছৰাম আৰু এটা কথা গম পোৱা জানো হেৰি যে এ সক সকলোকে সকলো বস্তুৱে হেৰি নকৰে নহয় এ মানে নকৰে এ কিছুমানৰ হয় এলাৰ্জি হয় খাদ্যতো হয় কিন্তু কিছুমানৰ ছাগলী মাংস কলে হয় কিছুমানৰ কাছ মাংস খালে হয় গম পোৱানে
উ অ আগতে কাছ মাংস খালে এই আগতে তেতিয়া যেতিয়া কাছ কাছ মাংস তেতিয়াও এভেইলএভুল আছিল আৰু এতিয়া নাই তেতিয়া এতিয়া মানুহ বিলাকৰ হয় বুলি শুনিছিলো বাৰু
উম
ছাগলী মাংস খালেও হয় অ
বহুতৰ হয় ছাগলী মাংসত কিন্তু তিলৰ বা মাটিমাহ খাও যে আমি মাটিমাহ বা মগু মাহ বা এই চুকুৰাটোৰ সৈতে খালে সেইটো ফাইবাৰ জাতীয় বস্তু নহয় জানো তেনেকে কয় চুগাৰ থকা মানুহ খিনিৰ কাৰণে ভাল হয় কিন্তু চকুুৱাটো থাকে কিলে আমাৰ মায়ে কয় আগতে মানে অপকাৰ কয় আমাৰ মায়েও বেছি তিলপিঠা
নহয় নহয় তিল পিঠা খালে অপকাৰ কৰে সেইটো সঁচা কথা আপুনি নিজ এই একেলগে সৰহকে খাই চাবচোন তেনেকে
মোৰ মোৰ একো নহয় কিয় নহয় জানানে মই অকমান বাকলি গুচাও প্ৰথম কথা দ্বিতীয় কথা খোৱা কৰ্পুৰটো যে ক অ খোৱা কৰ্প এটা আছে নহয় সেই দু অকমান নি খুব অকমান মানে বহুত গোন্ধাই অকনমান তিল মিঠৈ তিল খিনি মিঠৈ হানোতে মই সানি দিওঁ তাৰমানে
অ অ আপুনি এনে এই গেছৰ কাৰণে গেছ হলে কফোৰটো খাই পাইছে এনে
নাই নাই নাই খাই
আমাৰ মায়ে তাই আকৌ কি কৰে গম পায় নে এইটো একে বহুত ডাঙৰ ঔষধৰ নিচিনা এই গেছ হ'লে মায়ে কি কৰে চূণ অকমান লয় পানী এবত অলপ কাপোৰটো খোৱা অ খোৱা কাপোৰটো ভাঙি পেলাই গুৰি কৰি পেলাই তক এপেকেট কিনি আনে ত আধা চাৰি তিনি চাৰি পিচ একদম গুৰি কৰি পানী অকনমান মিলাই অকনমান চূণ অকনো দি মিলাই থৈ দিয়ে একদম বটলটোত থৈ দিয়ে থৈ পেলাই যেতিয়া একদম কাপোৰটোো গুৰি কৰি দিয়ে তাৰ পিছত যেতিয়া একদম অত্যাধিক গেছ উঠিব আগতে বিশ্বাস কক আমি গেছৰ টেবলেট নাখাওঁ আমি সেয়াকে খাওঁ তাৰে এসপ বা ডেৰশপ খাই দিওঁ লগালগ গেছ
ভাল হৈ যায় ন?
লগালগ বহে আপুনি ঘৰত কৰি চাব পাৰে। আমাৰ বেলেগ নাথাকে কৰ্ফোৰ পানী থাকিবই।
ৰবা এতিয়া তেন্তে হলে এতিয়া যে মই তোমাক অকমান আগত কলো আমাৰ মায়ে কৰ্ফোৰ দিয়ে। আচলতে কি জানানে তাৰ গুণাগুণতটো আছে নহ'লে সেই কৰপু অ, কৰ কপোৰ দিলেনো কিয় অপকাৰ নকৰিব বুলি কয় কথা সেইটোৱে তাৰ মানে।
সেইটোৱে অ', বহুত ভাল দেই কফোৰটো।
কিন্তু মই চুণৰ পানীৰটো কথা জানো।
নহয় নয় চোণৰ পানীতো এনেও মানুহে মুখ লাগিলে বুলি, অকমান কিবা এটা লৈ পেলাই মিলাই। জাৰি ফুকি দিয়ে ধৰক। কিন্তু হ'লেও নৰম এনেও খাব পাৰে চোণৰ পানটো বুলি অকণ পেট। টো বেয়া হৈ আছে, কিন্তু এই কৰ্ফোটো বনাই থলে চোণৰ সটি বহুত ভাল আৰু বহুত ভাল আমি কিন্তু আমাৰ এতিয়াও আছে ঘৰত।
বেলেগত দিয়া নাই মই তিল পিঠাত দিওঁ সেই মাক দেখিলো তেতিয়া আগত দিও আৰু মই এতিয়া নিদিলেহে খাবলৈ বেয়া পাওঁ দিলে তিল পিঠাটো খাবলৈ ভাল পাওঁ তাৰপা আজি আকৌ মই নাৰিকল দিহে বনালো কেইটামান। নাৰিকল এটা আছিলে তাকে কি ভাজি তিল নাছিলে আজি অলপ দিন আগতহে বনালো তিল দি তাৰপা আজি নাৰিকল দি বনালো। কেইটামান বনাই কৰি লৈ তাৰ পিছত, চব ধুই পখালি পিঠা গেছত বনালে বৰ লেতেৰা হয় ন, সেইবোৰ ধুই পখালি চাফা কৰি তাৰপা এতিয়া ভাত লাগিছো এয়া মই কিন্তু আজি আজিকালি আৰু এটা কাম কৰো নাৰিকলৰ লাডুুট আগতে ইলাচি দিওঁ মই খুন্দি পেলাই। আজিকালি নিদো নহয়। এই কৰ্পোৰ অকমান দিলে ভাল পাওঁ খাবলৈ লাডুটো। এয়া কি ক'বা
ভালে কৰিছে।
তেতিয়া অপকাৰ নকৰেও। হয় কথাটো হয়।
অ এই হেৰি নহয়, সিদিনাখন আপুনি মোক যে বনাবলৈ শিকাইছিলে বৰপিঠা বৰপিঠা বৰ পিঠা মই আপোনাক সুধি পেলাই বনাই আছিলোঁ নহয় অ। তেতিয়াতো মোৰ পিঠা গুড়িও কম আছিলে অ পিঠা গুড়িও কম আছিলে, গুড়ু কম আছিলে। কিন্তু মই--গুড় অকমান দি পেলাই কম থকা কাৰণে উম--চেনি অকমান দি দিছিলোঁ। ধৰক দহটা এঘাৰটা মান পিঠা হৈছে মাত্ৰ সেইকনৰ জোখাৰহে পি পিঠাগুৰি আছিল আৰু পিঠাগুৰি ইমান নাছিলে মই আ আটা গুৰি কেইটামান দি দিছিলোঁ তাত যেনিবা।
অ দিব পাৰে।
কোনে বিশ্বাস কৰক সেইকেইটা পিঠা বহুত ধুনীয়া হ'ল গোল গোল।
এই ৰ'বা। এদিন মই
পিছত আকৌ সেইবাৰ অকমান ফাটি যো
মই এবাৰ তেনেকে নিমিলোৱা নহয়, মই কি মিলাইছিলো জানানে? মই কি মিলাইছিলো জানা? হেল্ল' মই তেনেকে এবাৰ গলোতে এ ক-কমি যাওঁতে কমি যাওঁতে মই কি বনাই দিছিলোঁ জানা?
অ কওক কওক শুনি আছোঁ শুনি আছোঁ
চুজি--চুজি দিছিলোঁ। মই কৈ আছোঁ দেখোন।
অহ ক অচ তাৰপিছত
চুজি দিছিলোঁ মিলাই। বৰ বঢ়িয়া হ'ল পিঠা কেইটা। মানে, কেঁচা পিঠাবোৰ কমি গ'ল। কমি যোৱাতে মই চুজি দিলোঁ। বৰ
তেনেকে--তেনেকে বনাই খাব পাৰি। এতিয়া-এতিয়া মানে কি জানে নাই মই আপোনাক এই পনিৰৰ কথাটো সুধিব বিচাৰিো চাইছিলো বোলো পনীৰটোত
পনীৰটো আচলতে মই কেতিয়াবা কিন্তু নাভাজাকৈয়ে দিওঁ গম পোৱা নে কেতিয়াবা নাভাজাকয় দিওঁ পনকিটো অ নহয় নহয় সদায় নহয়
আপুনি কিহৰ লগত বনায় মটৰৰ লগত বনাইনেে নে এনেই নৰ্মেলি আলু বিলাহী
মটৰটো মোৰ খালে মানে মোৰ অলপ গেছ হয় মোৰ মটৰটো খাবই নোৱাৰো গ্ৰীণ মটৰে হওক বগাাটোৱে হওক মই কাবুলী বুট দি বনাও আৰু কেতিয়াবা মই বেলেগ চব্জিৰ লগতো দি দিওঁ সেইটোকুমান মিলাই আমি আৰু দুটাহে মানুহ মিলাই দি দিওঁ
টেষ্টি হয় চাগে খাবলৈ বহুত ধুনীয়া হয় সুন্দৰ আপুনি মচলা কি দিয়ে
মচলা মই এই মিক্স কৰি থোৱা আজোৱান জিৰা আৰু এই চফ গোৱা মৰি যে গোৱামৰিী গোৱামূৰিী অ চব মিক্স কৰি মই মই আকৌ ভাগে ভাগে হেৰি কৰওঁ ৰ'দত শুকুৱাই ধুই পেলাই ৰ'দত শুকুৱাই লওঁ
আপুনি মানে কিীনা মচলাটো ব্যৱহাৰ নকৰে ন সেইটো কৈছে ভালেই কৈছো
মই ঘৰতে বনাই লওঁ মছলাটো বাৰু উ মাংস চাংসটোো সেই ঘৰত বনোৱা মছলাই দিওঁ উম এতিয়া মায়ে ভাত বনাইছে নে
উম মায়ে এ ভাত বনাইছ বনাইছা
তাকে মই বোলো মোৰ বনাই আছো আহ এই মোৰ হ হ হৈছে আৰু
এতিয়া খাব আৰু
অ খাম আও খাম খুৰাও আহিছে, গা ধুই সোমাইছে খুৰাই সদায় ৰাতি আহি গা ধুৱে যে
অ গা ধোৱে, মোয়ো ইমান গৰম লাগিছে জানানে আজি ইমান গৰম মই একদম গা ধুই পেলাই তেতিয়াহে শান্তি পাইছোঁ
উম, ময়ো বনাই কৰি লয় ইও ধুব লাগিব আকৌ এবাৰ
উম ভাত কেইটা খাই লৈ পেলাই বা ভাত বনোৱা পিছত গাত ধুই পেলাইহে শান্তি লাগে, আৰু আচলতে গাটো ধুই পেলাইেহে ভাতকেইটা
খাবলৈ ভাল লাগে আহ
তেতিয়া ভাল লাগে, উম উম সেয়াই আৰু
বাৰু ঠিক আছে দিয়া মই ৰাখিছো, তাৰমানে মই ভাত-
মছলা খিনি মনত ৰাখিম মই ঘৰুৱা মছলা ব্যৱহাৰ কৰিম। আহ ঘৰুৱা মছলাই ব্যৱহাৰ কৰিম, আহ কম কম কম